হেল্ল'।
নমস্কাৰ।
নমস্কাৰ, কি খবৰ?
মোৰ ভাল, আপোনাৰ?
মোৰো ভাল।
কি কৰি আছে আপুনি এতিয়া?
এনে বহি আছো, তুমি?
মই মানে সন্ধিয়া সময়ত চাহ অলপ খাই কেনে ফেনৰ তলত বহি বহি কিবা কৰি আছিলো লগৰ আগতে এতিয়া মানে ফোন টিপি আছিলো।
অ', অ'।
ন
তোমাৰ ঘৰ ক'ত আছিল?
মোৰ ঘৰ তোমাৰ গুৱাহাটী যত শ্ৰেণী চিনি পোৱা?
অ', অ', পাও।
তাতে, তোমাৰ ঘৰ?
মোৰ ঘৰ সেই হাজোৰ ইফালে ব্ৰহ্মপুত্ৰ পাৰ সেই কিনে চৰ বুলি কয়। মানে সেই তাতে আছিল।
তোমাৰোকৰ চৰ নামটো কি থ চৰ
হা কৰি হেৱাৰি চ
আৰু
পৰিহা মাৰি, শিয়াল মাৰি, ভাংনা মাৰি।
বুঢ মান তুমি তোমালোকে গাঁৱত কেনেকে যোৱা কেনেকে থাকা?
গাঁৱত যাওঁ মই মানে মইতো হাজোতে থাকো, এনে আমাৰ ঘৰৰ মানুহবিলাক গাঁৱত থাকে, মই আহ হেৰিত যাওঁ ইয়াৰ পৰা উম গাড়ীত উঠি এনে লাইন গাড়ীত উঠি এনে এক ঘন্টা মান যাব লাগে। বামন্দিৰ লকে, তাৰপিছত বামন্দিৰ যাই কিনে তাতে নদীৰ ঘাাট আছে মানে নাঁৱৰ পাৰ আছে। তাতে যাই গলে নাওঁ অ', নদী পাৰ হ'ব লাগে তাতে যাই গ'লে নাওঁত উঠো। নাওঁত উঠি এনে নাৱৰ পৰা আৰু এক ঘন্টা নাৱত পহি থাকিব লাগে তাৰপিছত না আহ নাওঁ উম তাৰপিছত যাই কিনে আমাৰ গাওঁখন পাওঁ আৰু এক ঘন্টা পিছত নাওতে এক ঘন্টা খিব লাগে
তেতিয়াহ'লে তোমাৰ লগত দেখোন বহুত ক কষ্ট হয় বাৰিষাৰ সময়ত নাঁৱত উঠিব লাগে আকৌ তোমাৰ গাঁৱত যাব লাগে। তোমাৰ গাওখন চাগে আ চাৰিওফালৰ পৰা তই কধ বেছ কি
কোৱা কোৱা
নহয় মানে তোমালোকৰ গক চাৰিওফুলৰ পৰা সেই মানে ইফালে নদী আবৃত্তি হৈ আছে ন'। তবাৰ বাৰে কাম ম কেনেকে থকা যাতে ইমান পানীৰ মাজত
উম
হা
হেল্ল'
তোমালোকে তাতে যে সেই পায় বিছা মাছ পায় তোমাৰ সেই বৰালি মাছ পায় তোমালে
উ অ খাওনো
উম তোমালোকে থাকে তাতে যিবিলাক মানুহ তোমালোকৰ কোনে পান গাৱ হয় ন ত সেই ত তোমাৰ মানুহ বিলাকো বাইক চত বহুত কষ্ট হয় কি কাৰণ বেমাৰৰ হয় কেনেকে আহিব চাৰিফালৰ নদীৰে আবৃত হৈ আছে মানুহবাক বহুত প্ৰব্লেম আহ তুমি কেতিয়াবা ঘুৱৰীতে আহিছিলা নাই
অ বৈছ নাগ
গ়ীৰ বিষয়ে কিবা জান ন তুমি হেল দ গুৱাহাটীে ময়ে গৈ আছো তোমাক গুৱাহাটী হৈছে তোমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ চহৰ আৰু এইখনক তোমাৰ উত্তৰ অঞ্চলৰ আহ গেটৱে বুলি কোৱা হয় তেনেকৈ তোমাৰ মিজোৰাম নাগালেণ্ড মণিপুৰ আহ শ্বিলং তুমি য'তেই যাব কোা গুৱাহ গুৱাহাটীৰ হৈকনে যাব লাগিব সেইটো দাৰমুখ বুলি কোৱা হয় তোমাৰ
উম
তুমি গুৱাহাটীত আহ চিৰিয়াখানা কলাক্ষেত্ৰ কেতিয়াবা তোমাৰ বটেনিক গাৰ্ডেন ক'ত আহিছিলা নে নাই?
উম গৈছিলো চিৰিয়াখানাত গৈছিলো কলাক্ষেত্ৰত গৈছো তাৰপিছত বটানিকেল গাৰ্ডেনতো গৈছিলো।
তাৰ পিছত তাতে সেই আছে গুৱাহাটী ফেঞ্চি বজাৰ অ অলপমান এৰি কিনে ব্ৰহ্মপুত্ৰ ৰিভাৰ পাৰ্ক বুলি কয় তাতে গৈছিলো
উম তাতে যাই কিবা খালানে নাই তাতে তোমাৰ সেয় আছে। এ তোমাৰ এই বিলাকত অকণ
অ ইষ্টাৰবাৰ্গত কফি অ খাইছো তাতে গৈছিলো ষ্টাৰবাৰ্গতো গৈছিলো।
তাতেতো মানুহে কফি খাবাৰ কাৰনে এ যায়।
তুমি তাতে কি খাইছ? কফি খাইছ তাৰ পৰা তুমি গোতেই ব্ৰহ্মপুত্ৰ নদীখন চাব পাৰি বহুত ভাল লাগে আৰু।
অ
তাৰ পৰা তোমাৰ উমানন্দ দ্বীপ এখন আছে আটাইতকৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদী দ্বীপ সেইটো চাব পাৰি আৰু তাৰ পৰাও ফেৰি লৈ যাবও পাৰি আমি ফুৰিবৰ কাৰণে
উম।
তুমি চিৰিয়াখানাতো গৈছিলা, কি কি চালা চিৰিয়াখানাত?
এতিয়াতো ইমান হেৰি নাই কিজানি ইমান জন্তু-চন্তু একো নাই, কিন্তু আগতেহে আছিল। হৰিনা, বাঘ ভালুক তাৰ পিছত আছে অজগৰ সাপ চাইছিলো তাতে যাই কিনে তাৰপিছত আগতে এতিয়া এ বান্দৰ আছে আমাৰ হাজতটো বহুত বান্দৰ আগতে ইমান নাছিল তাতে যাই কিনে চিৰিয়াখানাত যাই কিনে বান্দৰ চাই আহিছিলো
বান্দৰক কিবা, বান্দৰক কিবা কল-চল দিলা নে নাই?
উম, দিছিলো খোৱা বস্তু।
আৰু তুমি তাতে, কোৱা
উম, কোৱা কোৱা।
তাতে তুমি সেই, কিবা ডাঙৰ অজগৰ সাপ চাইছা নে নাই?
উম চাইছো, ভিতৰত যাই কিনে কি খালো মানে
সেই তোমাৰ ভিতৰত যে তোমাৰ সেই পাই, ঠাণ্ডা পানী পাই, খাইছা নে নাই?
উম, খাইছো।
উম, আৰু তুমি কলাক্ষেত্ৰ গৈছ? কলাক্ষেত্ৰ, তাতে যাই কি কি চালা তুমি?
এই কলাক্ষেত্ৰত যাই কিনে মানে, মই বহুত দিন আগত গৈছিলো। সৰু আছিলো, ইমান মনত নাই আৰু। কি কি চাইছিলোঁ, কিন্তু এতিয়াতো যোৱাই নাই।
উম, কলাক্ষেত্ৰত তোমাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বহুতো কলা সংস্কৃতি সিহঁতৰ বস্ত্ৰ, ইহঁতে কেনেকৈ খাইছিল, কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল সকলোৰো এক উৎকৃষ্ট নিদৰ্শন তাতে মানে বনাই থোৱা আছে, শিল্পকলাবোৰ।
উম, উম।
আৰু তোমাৰ গুৱাহাটীত নতুন এখন সেই মানে উদ্যান বনাইছে, শ্বহীদ স্মৰণ বুলি কোৱা হয়। তাতে যিবিলাক আমাৰ বীৰ আছে, লাচিত বৰফুকন যিমান আমাৰ মুক্তিযোদ্ধা আছিল, সকলোৰে মূৰ্তি তাতে বনোৱা আছে, আৰু সেইখন আমাৰ গুৱাহাটীৰ পৰা অলপ দূৰত, অ' বৰাগাঁও বুলি কোৱা হয় তাতে আছে এইটো, এইটো কেতিয়াবা গৈ
উম, অ' গৈছিলো একদিন ৰাত ৰাতি গৈছিলো তাতে মানে, ৰাতি গ'লে আৰু বেছি ভাল লাগে। তাতে কিবা লাইটিং চাইটিং আছে না, ভাল লাগে চাই কিনে।
কিবা তাত-তাতে কি খালা, কিবা ফটো চটো মাৰিলা নে নাই?
ফটো মাৰিলো দুই এটা, ফটো মৰাৰ পিছত বৰষুণেই দিলে, আৰু ভিতৰত যাই কিনে সেই অ', চব চাব পৰা নাই আৰু। কিবা কিবি আছিল ভিতৰত, তেনেক ফটোত চাইছোঁ, মানে বৰষুণ দিছিল, বহুত বছি বৰষুণ দিছিলে, সেইকাৰণে
উম, এইটো তোমাৰ চাৰিওফালে হেৰি আছে তোমাৰ, পুখুৰী এখন আছে তাত মাছ বিলাক দিয়া আছে আৰু সেইটো পুখুৰীৰ মাজত এখন ঘৰ এখন আছে। তাতে তোমাৰ চব মানুহৰ মূৰৰ যিটো সেই আছে, উ
কৈ থৈছে, এইকেইটাহে আছে।
মূ-মূ-মূৰবিলাক বনোৱা আছে ভালকে, আৰু তোমাৰ গুৱাহাট ৱাহাটীত আৰু এখন এ হেৰি বনাইছে অলপ গুৱাহাটীত অলপ দূৰত যাব লাগে, জুবিনক্ষেত্ৰৰ ওচৰত, তাচ চায়েঞ্চ চিটি বুলি কোৱা হয়, তাতে তোমাৰ উৎকৃষ্ট মানৰ যিবিলাক বৈজ্ঞানিক বস্তু বনায় কেনেকৈ আকাশ-আকাশ মাৰ্গ, অ' দুৰ্বিক্ষণ অণুবীক্ষণ, সকলো বস্তু কেনেকে বনাই বা কেনেকৈ চাব পাৰি তাতে আছে, তুমি কেতিয়াবা গৈ
অহ' চাইন চিটিত যোৱা নাই?
চাই তোৰো যোৱা নাই।
উমহোক।
তুমি কেতিয়াবা তাতে গৈছিলা, জুবিন ক্ষেত্ৰ।
কি হৈছে?
তুমি কেতিয়াবা জুবিনক্ষেত্ৰ গৈছিলা?
হেল্ল', জুবিন ক্ষেত্ৰতো যোৱা নাই।
জালুকত গৈছিলা?
হেল্ল', হা হা?
তুমি জুবিনক্ষেত্ৰ গৈছানে নাই? ।
জুবিন ক্ষেত্ৰত যোৱা নাই। যাম-যাম বুলি ভাবি আছো।
উম' তাৰপৰা ভাল লাগে তাতে যায় কিনে। আৰু তুমি যিহেতু হাজোৰ পৰা হয়। কি তুমি হাজোৰ পোৱামক্কা গৈছিলা নে নাই? তাতে সেইটোতো বহুত
পোৱামক্কাত হা হা, পোৱামক্কাত গৈছোঁ। চাৰি পাঁচ বাৰ মান গৈছোঁ। পোৱামক্কাত। তাতে খোজ কাঢ়ি, খোজ কাঢ়িয়ে উঠিলো যায় একদিন। খোজ খোজ কাঢ়িতো বহুত কষ্ট হয়। তিনি চাৰি কিলোমিটাৰ মান ওৰকলৈকে, তলকৈ একদম তিনি চাৰি কিলোমিটাৰ হ'ব কিজানি। আৰু তাতে একদিন খোজকাঢ়ি উঠিলো। আৰু এনেই লাইন গাড়ীও পোৱা যায় না তাতে। বাইক আৰু উঠিছোঁ তাৰপিছত এনেই মানে, গাড়ী লাইন গাড়ীবিলাক পোৱা যায়। ভেন আৰু কিবা কিবি গাড়ী উঠে ওপৰলৈকে, ভাড়া দি উঠিব লাগে। তে গাড়ী দিয়ো উঠিছোঁ। এনেই ওপৰত যায় কিনে, এনেই তলৰ দৃশ্যবিলাক চালে যিবিলাক সেউজীয়া মানে পাহাৰৰ তলত যিবিলাক খেতি পথাৰ আছে। সেউজীয়া সেউজীয়া দৃশ্যবিলাক চালে, বহুত ভাল লাগে। গছ-গছনি আছে বহুত। তাৰপিছত আৰু ওপৰত এটা সেই আছে, ঘৰ আছে মানে অহ তাতে যাই কিনে, চব মানুহে মানে দুৱা চোৱা কৰে। হা, মছজিদা এখান আছে, আৰু কিবা দান পইচা চাইছা দান কৰে ততে যায় কিনে। মানে মনৰ, কিছুমানৰ মনৰ আশা আশা থাকে। ত' সেই চব দি ইহঁতে দান কৰিয়ে তাতে যায় কিনে নামাজো পঢ়ে।
উম' সেইখন তোমাৰ পাহাৰৰ ওপৰত আছে ন, যাৰ কাৰণে তুমি গোটেই হাজোখন চাব পাৰি ।
উম', উম' আৰু বহুত দূৰৰ পৰা মানুহ আহে তাতে চাব কাৰণে।
উম'। তোমাৰ সেইটো যিটো মেলা হয়, জানুৱাৰী ফেব্ৰুৱাৰীত হয়। সেই সময়ত দূৰ দূৰ মানুহ বিলাকে প্ৰটেকে দিয়ে দি, জিকিৰবিলাক বহি থাকে।
উম', উম'। মেলাৰ সময়ততো তাতে যাবই নোৱাৰি ইমানে ইমানে ভিৰ হয় তাতে।
উম' তুমি কেতিয়াবা গৈছ।
মেলাৰ সময়ত গৈছিলো। আৰু এনেই এনেই গ'লে কি ধুনীয়া মানে চাফা হৈ থাকে পাৰ্ক। ইমান একো সেনেকে, কিন্তু মেলাৰ সময়ত গ'লে বা ইমান মানুহ আহে দূৰ-দূৰণিৰ পৰা। পুৰা লেতেৰা হৈ থাকে, পুৰা।
। তাতেটো হ'বই তাতে। তাতে মানে কি জানা, তাতে মানে ভাবে যে তাতে গ'লে